হেল্ল' অ কি কৰি আছা অ তোমাৰ মই অলপ এক্সাৰচাইজ কৰি আছিলো।
অ আচ্ছা হয় নেকি মই মইও তোমাৰ এক্সাৰচাইজ মাৰি আহিলো জিমৰ পৰা আহিলো।
অ অ জিমৰ পৰা আহিছা নেকি অ।
এ গৈছিলো। মই টো এতিয়া ঘৰতে আছো, এতিয়া তোমাৰ আচাৰ অলপ বনাম।
অ ময়ে বনাম ভাত চাত, তোমাৰ অলপ দেৰিকে বনাম।
অ আচ্ছা আচ্ছা।
এনে ৰাতিপুৱা ম ৰা ৰাণিংত গৈছা নে?
অ ৰানিংত গৈছো ৰানিংত গৈছো ৰা তোমাৰ ৰানিংত ৰানিংত প্ৰথমে ৰানিংত গলো ৰাণিঙৰ পৰা আহি পেলি জিমত গলো, এতিয়াই যাষ্ট ঘৰত আহি পালো।
অ এতিয়া আহি পালা নেকি অ, অ ব্ৰেকফাষ্ট কৰা নাই নেকি?
ব্ৰেকফাষ্ট কৰিছোঁ তোমাৰ মৰ্ণিং ত। মৰ্ণিংত আহি পেনে কৰিছো আহি পেনে কৰি আহিলো কৰিলো ন।
অ তাৰপিছত আকৌ জিমত গলা? অ অ।
উম।
অ তোমাৰ কি মৰ্ণিঙত জিম কৰে নেকি?
ম মৰ্ণিঙত জিম কৰোগে মানে তোমাৰ ছিক্স অ চিক্স থাৰ্টিৰ পৰা।
অ ছিক্স থাৰ্টিৰ পৰা, মইতো আছে জিম মই তোমাৰ ইভিনিঙত যাওঁ মই।
মই তোমাৰ ফাইভ ৰা মৰ্ণিং ফাইভ এ এমৰ পৰা ৰানিংত যাওঁ ৰানিংৰ পৰা আহি ছিক্স ক্স থাৰ্টিত
ছিক্স থাৰ্টি এ এম তোমাৰ জিমত যাওঁ।
অঁ
অঁ তোমাৰ তাৰপিছত যাওঁ আৰু জিমত এতিয়া আহি পালো।
অঁ'
তোমাৰ ব্ৰেকফাষ্ট চেকফাষ্ট কৰি দিছো এতিয়া গা অলপ ফ্ৰেছ হৈ ল'ম। ফ্ৰেছ হৈ পিনি- অলপ ভাত চাত বনাই লম চবজি তবজি। বনাব লাগিব এ তুমি বনোৱা নে নবনোৱা ভাত?
অঁ' ভাত মই নিজে বনাওঁ ঘৰত।
বনাও না নিজে বনাও ন, অঁ আ‌ৎচ্ছা।
ঘৰত কামটো মই নিজে কৰো চব, অঁ অঁ।
ক'ৰবাত ফুৰিব যাবা নে নোযোৱা?
আজি তোমাৰ ফুৰিব নাযাওঁ মই, এ আজি তোমাৰ ভাগৰ লাগি আছে। পুৰা দাউৰিলো না ৰাতিপুৱা বহুত বেছিকে দাউৰিলো আজি।
মই মানে থাকিব পৰা নাই। আৎচ্ছা। মই মানে ফুৰিব চুৰিব নাজাওঁ তোমাৰ।
অঁ' সেইকাৰণে ভৰি চৰি বিষাই আছে।
অঁ অঁ' আৎচ্ছা আৎচ্ছা। মই তোমাৰ ফুৰিব নয নাযাওঁৱে বহুত দিন হল যোৱাই নাই কাৰণ- টাইম নাপাওঁ ন জিমত যাওঁ মৰ্ণিংৱাকত যাওঁ টান লাগে আহি পিনে। ঘৰতে থাকো মোবাইলটোকে চাই থাকো আৰু।
অঁ অঁ'
মই নাযাওঁ যোৱা নাই আৰু বহু দিন হল যোৱা নাই যাম বুলি ভাবিছো। তাকে টাইম পোৱা নাই মই তোমাৰ এনেই মোৰ ফ্ৰেণ্ড বোৰে ফোন কৰিছিলে কালি। কৈছিলে ফিল্ম চাব যাওঁ বোলে।
অঁ ফিলিম চাব।
অঁ এইটো তোমাৰ ধামাল ফৰখন চাম ব'ল। চাব যাম বুলি কৈ আছে। অঁ অঁ সেইখন চাব যাম বুলি কৈ আছিল তাৰপিছত কলো আৰু মই টাইম পোৱা নাই। চাও কেতিয়া যায়, এদিন টাইম মিলাই যাব লাগিব।
অ'
অঁ' তোমাৰ নেট ৱৰ্কটো বেয়া নেকি শুনা পোৱা নাই অলপ।
তেন-
হাঁ হাঁ।
অসমীয়া মুভি গিটা।
অসমীয়া মুভি চাওঁ তোমাৰ।
অঁ জুবিনদাৰ চাইছ নে এইটো ৰৈ ৰৈ বিনালে টো।
অ' ৰৈ ৰৈ বিনালে চাইছো।
অঁ'
আৰু তোমাৰ চাইছোঁ আৰু। অঁ আছে কিবা আৰু অসমীয়া ফিল্মৰ নাম আছে পুৰণা পুৰণা নাম বোৰ কিবা আছিলে? মন যায়।
অ অ অ অ'
অঁ এইবোৰ এইবোৰ চাইছ- টো আৰু তোমাৰ আছে বহুত। চোৱা ন অ আচ্ছা।
আৰু তুমি জুবিন ক্ষেত্ৰত গৈছা?
জুবিন ক্ষেত্ৰত গৈছো গৈছো।
অ। তাতে যাই কিনে মজা লাগে না?
লাগে ঠিক থাকেই লাগে মানে মোৰ একদিনেই গৈছিলো মানে।
অ একদিনেই গৈছিলা নিকি অ। কি ভিৰ আছিল নিকি তাতে মানে না
হা
ভিৰ আছিল না?
ভিৰ নাছিল ইমান এটা।
অ।
অ, অকলে গৈছিলা নে লগত বন্ধৰ মানে বন্ধৰ বন্ধৰ টাইমত গৈছিলো।
অ, বন্ধৰ টাইমত।
উম।
অ অ।
সেইটোৱে আৰু।
অ অ। আৰু গৰমত ক'ত ক'ত ফুৰিলা?
মই তোমাৰ এইটো গ'লো শ্বিলঙৰ ফালে গ'লো।
অ।
শ্বিলঙৰ ফালে গ'লো আৰু ক'তবা ক'তবা গ'লো আৰু।
অ।
ফ্ৰেণ্ডৰ ঘৰবোৰত গ'লো এ তোমাৰ আৰু ক'তবা ক'তবা গ'লো আৰু।
অ।
অ।
তোমাক গৰম দিন বেছি ভাল লাগে নে ঠাণ্ডা দিনটো বেছি ভাল লাগে?
হা হা?
গৰম দিন বেছি ভাল লাগে নে ঠাণ্ডা দিন?
মোৰ তোমাৰ ঠাণ্ডা দিনেই ভাল লাগে বেছি গৰম দিনত ইমান গৰম।
অ।
উম।
মোক তোমাৰ গৰম দিনেই বেছি ভাল লাগে। অ। এই ঠাণ্ডা দিনত তোমাৰ একো কৰিবা মনে নাযায় তোমাৰ।
কি কি?
ঠাণ্ডা দিনত একো কৰিব মনে নাযায় তোমাৰ।
অ হয় এইটো হয় এইটো হয় নাযায় ইমান মন নাযায় কৰিব উম।
সেইকাৰণে তোমাৰ গৰম দিনটোয়ে বেছি ভাল।
গৰম দিনটোয়ে বেছি ভাল লাগে অ।
অ এ তোমাৰ মজাকে ক'তবা ৱাটাৰ ফল হৈ গ'ল তোমাৰ চন্না নদী-চদীত যাই কেনে গা-চা ধোৱা।
উম।
অ অ ঠাণ্ডা পানী দি বেলেগে মজা লাগে এইটোটো।
অ। বাকী এনেই কলেজ কেতিয়া খুলিব তোমাৰ?
আমাৰ এই খুলিব আৰু আগষ্টৰ পৰা।
আগষ্ট আগষ্টৰ কেই তাৰিখে এক তাৰিখ দুই তাৰিখে নে।
অ দুই তাৰিখে মানে খুলিব।
অ, আচ্ছা। বাকী ঘৰত সবে ঠিকেই আছে?
অ ঘৰত চবে ঠিকে তোমাৰ।
মোৰো ঠিকে আছে। উম। আজি কি ফুৰিব যাবা নেকি ? ইভি ইভিনিং ইভিনিং।
ইভিনিঙত মাৰে এইটোৱে ৰানিং কৰিব যাম অলপ।
ৰানিং কৰিব সদায় যা নেকি ইভিনিঙত ৰানিং কৰিব।
অ ইভিনিঙত সদায় নাযাওঁ মই, কেতিয়াবা কেতিয়াবা যাওঁ তোমাৰ।
মৰ্ণিং যোৱা সদায় ন?
অঁ মৰ্ণিংটো সদায় যাও।
হয় নেকি? আচ্ছা। আৰু?
আৰু এতিয়াতো মই ভাত বনাম বুলি ভাবি আছো। ভাত বনাব লাগিব।
অ, আচ্ছা। মই তোমাৰ মৰ্ণিংৱাক গৈছিলো মানে আজি মৰ্ণিংৱাক।
অ, হ।
উম, যাব লাগিব। কিছুমাৰ এক্সেজে হয় আৰু মোৰ। ক'ব গলে উম উম।
কিমান কিলোমিটাৰ দাউৰা তুমি এনে?
মই তোমাৰ তোমাৰ তিনি চাৰি কিলোমিটাৰ দউৰো। অ তিনি, চাৰি কিলোমিটৰ ডেইলি হয়। অ তুমি আৰ, তোমাৰ কিমান?
মইয়ো তোমাৰ তিনি, চাৰি কিলোমিটাৰ, পাঁচ কিলোমিটাৰ এনেকেই যাওঁ।
পাঁচ আচ্ছা পাঁচ কিলোমিটাৰ মান।
অ।
এনে তোমাৰ তুমি জিম চিম কৰা নে নকৰা?
জিম তোমাৰ কৰোঁ মই গধূলি টাইমত।
কৰা নেকি? আচ্ছা। কিমান দিন হ'ল তোমাৰ ?
মোৰ, তোমাৰ আ টু মান্থছ হৈ আছে এতিয়া।
টু মান্থছ।
অ'।
অ', আচ্ছা। এনে কিমান, এডমিছন কিমান দিছিলা?
এডমিছন তোমাৰ থ্ৰী থাউজেণ্ড দি কৰিছিলোঁ, অ'।
আচ্ছা, হয় নেকি?
অ', থ্ৰী থাউজেণ্ড দি তোমাৰে থ্ৰী মান্থছ ফ্ৰী। থ্ৰী মান্থ নন-ষ্টপ কৰিছে, ।
অ', আচ্ছা, আচ্ছা। বাকী, আৰু তোমাৰ এইটো মান্থলি কিমান?
মান্থলি তোমাৰ এইটো থাউজেণ্ড কে।
থাউজেণ্ড কে আচ্ছা।
অ'।
ন, তুমি কি বদি বডি লছৰ বাবে ৱেইট লছ কৰিব বিচাৰিছা নেকি নে, মাচল গ্ৰ' কৰিব গৈ আছা?
অ', তোমাৰ মাচলেই এইটো গেইন কৰিব গৈ আছোঁ মই।
আচ্ছা, মাচল গ্ৰ' কৰিব গৈ আছা? প্ৰ'টিন-চটিন লোৱা নে নলোৱা?
হেল্ল', হেল্ল'।
অ', -অ, - অ,।
হেল্ল,। হেল্ল'।
হেল্ল', অ', কোৱা?
অ', প্ৰ'টিন‌-চটিন লোৱা নে নোলোৱা?
অঁ, প্ৰ'টিন তোমাৰ লউ।
প্ৰ'টিন লোৱা?
অঁ',।
কি প্ৰ'টিন লোৱা?
তোমাৰে ছাপ্লিমেণ্ট লোৱা।
চল, আচ্ছা। কেটিন, চেটিন‌ লোৱা নে নোলোৱা?
ক্ৰিয়েটিন তোমাৰ নলওঁ মই।
তোমাৰ ক্ৰিয়েটিন ল'ব লাগে তুমি, তোমাৰ এইটো অ', তুমি তো মাচল গ্ৰ' কৰি আছা, ন
অহ, হয় নেকি? অহ। অ', ল'ম বুলি ভাবিছোঁ অলপ, এই প্ৰ'টিনটো শেষ হোৱাৰ পিছত। অ',।
তোমাৰ মাচল তোমাৰ শু, আপোনাৰ, অঁহ। আৰু মানে, চাইজটো পুৰা মজাকৈ ওলাই আহিছে।
এই ক্ৰিয়েটিন টো। অ', অ,। হেল্ল', হেল্ল,।
ক্ৰিয়েটন, টো। তোমাৰ আহি যাব, থিয়েম। ফ'ৰ হাণ্ড্ৰেড, ফাইভ হাণ্ড্ৰেড, এনেকুৱাই আহি যাব।
হয়- হয়, অ',। অ', কিমান মাহৰ কচ থাকে এইটো খাবৰ কাৰণে? হেল্ল',। হেল্ল'। অ', কিমান মাহৰ কৰ্চ থাকে এইটো খাবৰ কাৰণেটো? হেল্ল'।
ক!
তোমাৰ কিমান মাহৰ কৰ্চ থাগে এইটো কেৰেটিন কোৱাটো?
আহ'!
হেল্ল', কিমান মাহৰ কৰ্চ থাকে? তোমাৰ এইটো কেৰেটিৰৰ্ণ খোৱাটো! অঁ।
হেৰি তোমাৰ ওৱান মান্থৰ কৰ্চ থাকে।
অ' ওৱান মন্থ খালে হৈ যাব খালি।
অ' তুমি মান্থ মান্থ লৈ থাকিব লাগিব ল-লৈ থাকা মজাকে লৈ বডি চডি, অ', অ'।
অ' ওৱান ইয়াৰ্চ পুৰা মজাতে ল'বা লাগে অ'।
অ' ওৱান ৱাৰ্চ মজাকে ল'বা পুৰা হৈ যাব তোমাৰ।
অ', অ' তুমি যেদিয়া খাইছিলা তোমাৰ এ, বডত চেঞ্জেছ আহিছিল না?
তোমাৰ হ'ল